হেল্ল'।
হেল্ল'।
অ, মোৰ মাতটো শুনি আছে নে ভাল দৰে?
উম শুনি আছো।
অ', আমি আগতে কথা পাতা নাই ন?
নাই নাই।
অ, তোমাৰ কল অহা যেন লাগিছে আৰু অলপ অলপ। ন এক ঘন্টামান আগতে আৰু।
অ, তোমাৰ এই ভুলতে লাগি গৈছিলে তোমাৰ মই লগাইছিলো বেলেগলে।
অ।
মই বোলো কোনোবা চিনাকিয়ে মাৰিছিল নেকি বুলি মই তাৰ মানে চেক কৰিছিলো। নম্বৰটো কপি কৰি পেলাই।
আচ্ছা।
তাৰমানে মোৰ নতুন ফোন যে পুৰণা ফোনটোত চাইছিলোঁ মই।
অ, অ।
উম।
অ। পিছে অ, কিবা কৰি আছিলা এতিয়া?
নাই মই এনেই তোমাৰ চনেটাৰ ফালে ওলাই আহিছিলো। তুমি?
অ, মই এনেই অ, আছো। ভাবিলো আহ এবাৰ কল কৰি চাও। এ, অ, ভালে আছা?
ভালে আছো আছো। তোমাৰ?
অ মোৰো ভালেই এতিয়া পিছে অ কি কৰি আছা তুমি এইকেইদিন?
একেইদিন
উম।
অ, একদিন বেলেগ একো নাই তোমাৰ এতিতো কোৱা একো নাই বাৰু বৰ্তমান এনেই ঘৰতে আছো।
আচ্ছা, তোমাৰ আহ পঢ়া পাতি মানে কি পঢ়ি আছিলা?
মই হায়ছেকণ্ডৰীলৈকে পঢ়িলোঁ।
তাৰপা পৰীক্ষা দিয়া দি পেলাই মই এতিয়া একো পঢ়া নাই অ আই টি আই পঢ়িবলৈ মন আছিলে।
অ।
তাপা পঢ়া হোৱা নাই।
অ আচ্ছা। মই যোৱা বছৰ গ্ৰেজুৱেচন কমপ্লিট কৰিলো।
অ অ তোমাৰ ঘৰ ক'ত?
মোৰ গুৱাহাটীতে, তোমাৰ?
অঁ মোৰ তেজপুৰ ফালে।
অ অ তেজ
অ তেজপুৰ গহপুৰ বুলি কয়।
অ গুৱাহাটী অহা হয় নে তোমাৰ?
উম যাও মাজে মাজে।
অ ইয়াতে তোমাৰ কোনোবা অ ৰিলেটিভ মানে আৰু ঘৰৰ মানুহ
পৰিয়ালৰ অ পৰিয়ালৰ মোৰ ভাইটি তাত পঢ়ি আছে, তাৰপা তোমাৰ খুৰী তাতে ভাড়া থাকে তেনেকে মানে, পৰিয়ালৰ হিচাপে তেনেকে কোনো নাই।
অ অ।
খালি তাত থাকেহে তাৰমানে তাত একেবাৰে স্থায়ী বাসিন্দা নহয়।
আত্ছা তোমাৰ ভাইটিয়ে কি পঢ়িছে ইয়াতে?
আছাম ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে ইঞ্জিনিয়াৰিং। চিভিল ইঞ্জিনিয়াৰিং।
অ ভালে ভালে সেইটো ভাল হয় ইনষ্টিটিউট খন।
অ।
উম।
তাৰাপা ভন্টি এজনীও তোমাৰ পঢ়ি আছে। তাই নাৰ্ছ পঢ়ি আছে তাতে অ নাৰ্ছ পঢ়ি আছে।
মোৰ ভালেই।
উম হ।
নাৰ্চতো জি এম চিত পঢ়ি আছে চাগে।
নহয় নহয় তোমাৰ এই ৰাণী নাৰ্ছিং ইনষ্টটিটিউট।
অ।
জালুকবাৰীৰ পৰা অকন অ প্ৰাইভেটত পঢ়ি আছো।
খালি প্ৰাইভেট বুৰো আজিকালি উ মানে ভালেই হৈ যায় অ। উম উম উ তাৰে মানে অ ফিজ বোৰ বহুত হয়। প্ৰাইভেট বোৰ
কিবা তাই কমচে কম। চাৰে পাঁচ লাখ মান লাগিবগৈ গোটেই তিনি বছৰ পঢ়ি সম্পূৰ্ণ হোৱালৈ।
অ এই প্ৰাইভেটবোৰ মানে ভাল হয় অ। পঢ়া বোৰ ভাল হয় তাহাতৰ কৰ্চ বোৰ কিন্তু, মানে ফিজটোহে মানে বহুত হয়গে হিচাপে,
অ বহুত বহুত জোখতকে বেছিয়ে হয়গে।
উম ঠিকেই কৈছা।
এতিয়া ইয়াত আমাৰ ঘৰৰ ওচৰতে নাৰ্ছিং কলেজ আছে চৰকাৰী সিহঁত তৰ অকল খোৱা বোৱা পইচাটো তোমাৰ কিমান হেৰি দুহেজাৰ টকা নে কি লয় ভণ্টিহতক খোৱা বোৱা পইচাই ছয় হেজাৰ টকা নে কি লয়।
উ হয় দিয়া আমাৰ চৰকাৰীবোৰৰ মানে তুৰে ভাল তাতে চিত পালে মানে অ কম পইচাতে মানে হৈ যায় গোটেই দুবছৰ তিন বছৰ ন
তাকে তিনিবছৰ হয় তাই জি এন জি এন এম
অ জি এন এম কৰি আছে জি এন এম তটো আৰু ভাল মানে বেছিভাগে এ এন এম এ কৰে ন মানে জি এন এম কৰিব নাপায় ভালেই তাইৰ কৰিব পাৰি আছে উ অকল মানে ফিজটোহে বহুত।
অঁ হয় হেইটোয়ে বহুত লয়
উম
আৰু তুমি কিবা পঢ়িম বুলি ভাবিছা নে লাইন লৈ নে কি?
অ মই এতিয়া কচিং কৰি আছো ইউ পি এছ
কিহৰ অ অ অ
চাও অ আকৌ এছ এছ চিও দিম উম
সেইকেইটা এটেমট কৰিছা নে নাই কৰা নাই এতিয়ালৈকে
নাই মানে এইবাৰ বয়সটো নহলগে মানে যিটো লাগে তাতে সেইকাৰণে অহা বছৰহে দিব পাৰিম।
অ অ
উ এইবাৰ এছ এছ চি দি চাম
টেম দিব পাৰি
অ অ' বি চিৰ আৰু মানে জেনেৰেলৰটো মই জনামতে ছটা অবি চিৰ অম অবি চিৰ কেইটা বা আছে দুটামান বেছি হল নাই নাই অ জেনেৰেলো চবতচে কম অবি চি টা তাকে অ অ বি চি তাতকে দুটামান বেছি হ'ব মই জনা মতে আৰু বয়সৰো মানে সেয়া আছে নহয়, মই অ বি চি।
অ', অ', ঠিকেই তেন্তে অ তুমি নিজে এতিয়ালৈকে এই ধৰে গম পোৱাই নাই কেইটা আইটেম দিব পাৰি।
নাই এবাৰ চাইছিলো পাহৰি থাকিলো।
অ', অ',
উম।
তাকে
মানে একজামো দিয়া নাই ন একজাম দিলে মানে অলপমান মানে ধ্যান থাকিব আৰু মানে যদি বেলেগ ক'তো মানে একো অপচন নাথাকে অকল যদি তাতে থাকে তেতিয়াহলে মানে সেইটো ধ্যানত থাকে বাৰু যে ইমানটা বছৰ আছে ইমান এটা বছৰত মই এইটোৰ কমপ্লিট কৰিব লাগিব।
জবৰজস্তি হ'লেও পাবই লাগিব মই সেইটো হয় বাৰু যোনটো পাছত বেছি গুৰুত্ব থাকিলে সেইটো মনত থাকিবই।
উম উম উম সেইটোৱে, এতিয়া মানে অ' চবতে দি চাই আছো আকৌ য উম নাজানো এতিয়া আৰু পঢ়া হৈও নে নহয় বা মানে
অ'
একো ক'ব নোৱাৰি আৰু মানে আজিকালি মানে চব ফালে চাব লাগে এইটো চালে চাব লাগে সেইটো ফালেও চাব লাগে মানে সেনেকা এটা এক্জাম দিলেও নহয় হয় ইমানটা এক জাম দিব লাগে, উম উম উম। এ তুমি কিবা কৈ আছিলা?
যে মই তিনটা চাৰিটা ক্লিয়াৰ কৰাৰ পিছতহে তুমি পাবাগে। আজিকালি এনেকুৱা টান হৈ হৈ গৈ আছে।
সেইটোয়ে মানে সাধাৰণ এটা এন্ট্ৰেন্স এক্জামৰ কাৰণেও ইমান কম্পিটিচন।
এ ৰাম ৰাম এতিয়া মোৰ এই দুদিনমানৰ আগতে মোৰ আৰু এজনী ভন্টীয়ে তোমাৰ এই এইটো এইমছ বি এছ চি নাৰ্ছিঙৰ তোমাৰ এই গুৱাহাটীত একজাম দিবলৈ গৈছিলে।
অ' অ'
মই সিহঁতৰ তাৰমানে ল'ৰা ছোৱালী দেখি পেলাই মই ভয় খাই গৈছো ইমানেই ল'ৰা ছোৱালী। চিট আছে অসমত মাত্ৰ ষাঠিটা।
সেইটোৱেটো, অ মানে সেইখন কম্পিটিচন তাতে আকৌ মানে মানে বহুত প্ৰস্তুতি কৰে তাহাঁতে ক'ব গলে সেই সা ধাৰণ এটা এণ্ট্ৰেন্স একজামৰ কাৰণে।
উম উম। এতিয়া সেইটো দিলে তাই তাত কোৱালিফাই কৰিলে।
উম।
তাৰ পৰা এতিয়া তোমাৰ আকৌ আৰু দুটা আছে ভাইভা চাইভা এনেকে দুটা আছে তাৰ পিছতহে চিট পাব। নে নাপায় হয়টো হেৰি আছে।
অ',
এতিয়ালৈকে মানে পুৰা সম্পূৰ্ণ নহয় যে তাই পাবই বুলি, চোৱা আৰু কিমান ধৰা আজিকালি হেৰি কৰিব লগীয়া।
সেইটোয়ে সেইটোয়ে লাহে লাহে মানে চবতে ইন্টাৰভিউত টো মানে আনি দি আছে চব একজামতে ইন্টাৰভিউ ভাইবা এইবিলাক। উম। আকৌ নোপোৱাবোৰে আকৌ অহা বছৰলে আ আকৌ মানে প্ৰিপাৰচন কৰি থাকিব।
উম। ভণ্টিয়ে মেইনকে আমাৰ ভণ্টিজনিয়ে তোমাৰ নীটৰ কাৰণে হেৰি কৰি আছে কচিং চচিং কৰি আছে।
অ।
কিন্তু এতিয়ালৈকে তাই তিনিটা এটেম গ'ল! তাই হেৰি কৰিব পৰা নাই, এতিয়া এইবিলাক বি এছ চি নাৰ্ছিং, জি এন এম নাৰ্চিং এইবিলাকত পাই থাকে কিন্তু, তাই পঢ়িবলৈ মন নাই কাৰণে সেইবিলাক এনে দি পেলাই থৈ দিয়ে।
উম।
এতিয়া কিমান টান, নীতটো এতিয়া ইউ পি এছ চি, এ পি এছ চি সেইকেইটাও কিমান টান হয়।
সেইটোৱে সেইটোৱে অ।
উম।
পঢ়িব হলেও মানে সেই, এ এটা একজামত আকৌ কেইবাটাও একজাম দি, মানে আকৌ মানে পালেহে চিট পালেহে তুমি পঢ়িব পাৰিবা।
সইটয়ে। নাপালেতো কোনোফালে কোনাই আকৌ পইচাডৰা এনেই গ'ল, তোমাৰ নাপালে তুমি তাৰমানে যিমান বাৰ পাৰি এটেমট দিব কৰিলা, তুমি চব বাইতো কচিংৰ নামত দিয়ে থাকিব লাগিব, পইচা দিয়ে থা কি কৰিব লাগিব, তুমিতো নিজৰ ফালৰ পৰা পঢ়ো বুলি ক'লে নহ'ব নহয়।
সেইটোয়ে। আকৌ নিজে আকৌ কাম কৰি পানে আকৌ পইচাও ওলাই মানে পঢ়িম বুলি ভাবিলে সেইটোও নহয়গে।
সইটো হয়, অ তুমি কামেই কৰি কৰিবা নে, নে পঢ়াতেই গুৰুত্ব দিবা, তেতিয়া তেনেকুৱা হয়গে।
উম উম উম। সেইটোৱে আৰু আজিকালি।
উম। স আৰু
কোৱা?
ঘৰত বোলো তুমিয়ে নে নাই আৰু ফেমিলি মানুহ কোন কোন আছে মানে?
অ' মোৰ মা, দেউতা, দাদা দুজন আৰু মই।
অঁ। অ' মোৰ মা, দাদা, ভণ্টি।
অ অ।
হম।
একেই তোমালোকৰো তিনিজন, আমাৰো তিনিজন।
বা তুমি তোমালোকৰ মা, দাদা দুজন আৰু নে কি কলা?
মা, দেউতা, দাদা দুজন আৰু মই।
উম, আৰু তোমালোকৰ পাঁচজন হল।
পাঁচজন।
অঁ।
অ, মানে উম ভাই-ভনী সেনেকে মিলাই পনে মানে কৈছো তোমালোক।
অ' অ' ভাই-ভনী অ' অ'। অঁ' দাদাহঁতে কি কৰি আছে?
দাদাহঁতে প্ৰাইভেট জব কৰি আছিলে! আকৌ এৰি পেনে এতিয়া, গৰ্মেন্ট জবৰ কাৰানে প্ৰিপৰেচন কৰি আছে।
অ' কি এতিয়া নতুনক কে এইকেইটা নেকি থাৰ্ড গ্ৰেড, ফৰ্থ গেড, ফাৰ্ষট গ্ৰেড এইকেইটা নে তাতকে ওপৰৰ লেবেলৰ?
উম সেইবিলাকে, অ মোক মায়ে মাতি আছ মই পিছতকে কল উম, ঠিক আছে দিয়া।